হেল্ল'।
উম।
তো টাহে কমপ্লিট হ'ল, মানে মোক মো পা কমপ্লিট নাই হোৱা।
তই পাৰিবি এটা কয়িব অ'। হয়, নহয় বাউ
প্ৰথমবাৰ মোলৈ কৰি
ৰাইট। উম।
আম চাম
বহুতে ধুনীয়া মই একো বহুত বেছি ধুনীয়া পকা মানে এইটো একো পোকো-পোক চুক নাই। আহ হেল্ল'
পইচা সোমাল জানো? নাই সোমোৱা নহয়?
উম, এতিয়া দেখোন ফৰ নাইনটি টু দেখা আছে এতিয়া শুনিছনে?
অ', সোমাব চাগে একেইদিনতে
এতিয়া ফৰ নাইনটি টু দেখুৱা এতিয়া ফৰ নাইনটি তো দেখুৱাই আছে।
বুজিছো বোলো একেইদিনতে সোমাব চাগে
কিন্তু মোৰ দেখোন হেয়িত এম পকেটত হেয়িয়ে কাটিব নি বাও?
নাকাতে মোৰ এম্পকটৰ পৰা নাকাতে নহয় তেনেক ঘপক কাটি দিয়ে এম্পকেটে হলেও বাৰটা বজাৰ আগৰ ভিতৰত সোমাই যায় পইচা।
কেনে আম পালি?
মোৰ নাই সোমোৱা সেইকাৰনে
আজি কালি এনেকুৱা হে হয় মই যদি সুধো কেনেকে সোমালি তোক যদি সুধো ন ভাত হেৰি, ভাত কিহেৰে হেৰি খালি কেনেকে গম পালি। তই আকৌ মই ভাত নাই খোৱা যে সেইকাৰণে।
উম তো কেনেকে কৈ ভাল লাগে তই কালি ৰচোন তই কালি কেনেকুৱা পালি গৈ তই যে কালি
কি গৈ কেনেকুৱা ব এ কালি সহঁতে ইয়াত ঢেৰ মানুহ কিবা হোৱা ৰোৱাকে ঢেৰ মানুহ হ সেইকাৰণে শান্তি এটা পালো অকমান
কোনোবা আহিছিল নেকি?
পৰিয়ালৰ মানুহ আহিছে।
আৰু হেৰি কি দিলে
হা
মাইনাদায় নে কি আছিলে কি দলে বা গিফ।
অ হেৰি এইটো কি বুলি কয় কি কবলৈ আহিছিলে
মই মাইনাডানে কোনে কি গিফ্ট দিলে?
কৌ মাইনা দা
তৰ্পনা বা হতৰ
ঐ গিফ্টো কথা ক'ব নালাগে। কালি মানে সিহতৰ কি হ'ল জাননে নাই এইটো ঘৰত ফাৰ্ষ্ট বাৰ্থডে যে
আহ
এইটো ঘৰত ফাষ্ট বাৰ্থডে কাৰণে মানে হেৰি হ'ল
নে মানুহ মাতিলে
এ এইবাৰ মানে পাতিছা আৰু
উম
তাৰপৰা ওচৰৰ মানুহখিনিক মাতিছে। তাৰপা মনিবাৰে মূৰে মানে এনেকুৱা এটা ভো হেৰি, লাগিছে এ মৰ্নিবাৰে মূৰে মানে এনেকুৱা ভোক লাগিছে। আমি কছো, সোনকালে খাই বৈ যাওগে এনেকে এনেকে কৈ আছো মানে।
কেইটা বাজিলে?
এঘাৰটা মো কৈছো দেখোন দচটা বজাৰ আগত কেতিয়াও নহয়। হেৰি ফটো দেখিলা?
কিয়? দেখিলো মন্দিৰ নাই
উম
ভালে লাগিছে আকৌ দে দেখিবলৈ।
ভালে লাগিছে ধুনীয়া ন সি।
ধুনীয়া কৰিছে ন। মানে পুৰা মেক আপ কৰা নিচিনা কৰিছে তাৰপৰা মই যে কালি ষ্টেটাছ তোক যে স্ক্ৰীনশ্বট এটা দিছিলো।
উম বুজি পালো, উম এ' প্ৰেচিডেণ্ট মাৰিয় অহংকাৰটো কাৰণে।
অঁ, আৰু সচাকে হয়। হয়ে নহ ক, আগতে সেই মানুহটোো তেনেকুৱা নাছিলে, সেই মানুহটো আগতে এনেকুৱা হহকে নাছিলে অ' এতিয়া বহুত পাৰ এটা গল, এ' ইহঁত তেনেকুৱাই। এই গোন্ টো অকমান আমাৰ সেই দিবৰো একি আছে, যে গুন্টো
উম-উম-উম, হেতোএ
শংকাই গুন্ডা আছে এংকেচা মই ভাবিছিলো এইটো এনেও ভাল নহব, কিন্তু মই এটা কথা কওঁ, আমাৰ চব প্ৰেচিডেন্টৰ ভিতৰত ইয়াত কোনো লেভেল নাই আৰু আগতেও যিটো আছিলে এতিয়াও সেইটো, কোন বাৰু ক?
সেই সেইটো কি আছিলে? ঋতুৰাজ দাও, অঁ।
সজৰে আকৌ আগতেও সিমানতো এনেকুৱাই আৰু এতিয়াও তেনেকে থে, আৰু বহুত ভাল
সি ভাল পাই দা, আৰু সি বোৰত প্লেন মানুহ হয়।
কেতিয়া কৈছা তাক সেইটো কৈছো, এতি সেইণে চ চিমান তাৰ কাৰনে কোৱা নাই বহুত ভাল লৰা বুলি, আমি যে গাড়ীত উলিয়াইছিলো নামটো
এইটো কি বুলি কয়, এ' সি মানে তাৰ ক্ষমতাটো পায়ো তাৰ কোনো ধৰণৰ মিচ ইউজ নক
নগৈলে আৰু সেই অহংকাৰী ন এতিয়াও সেই আগতক সেই তেনেকে আে কথা পাতে এতিয়াও সেই একেই কথা পাতে।
উ, তাৰ মানে সেইটো বস্তু নাই, আচল কি জান এইবোৰ, মানে আমাৰ এই অসমীয়া বিলাক বহুত হেৰি মানে। বাকী ইহঁত মানে পুৰা হেৰি যে, তমানে বুজি পোযৱা মানুহ দুখ দহা বো।
উম আৰু সেই বস্তুতটো সেই বস্তুটো আগ ৰূপজ্যোতিও নহয় এতিয়া।
উম নহয়, সিহে মানুহে কথা কলে ৰেচপ, এই কিন্তু বসন্ত দাই কথা কলে উহম, হি ৰেচপন্ঞ্চ নিদিয়া, হয়নে?
উম, আৰু একে মানুকেই যে উদ্জচি মাতিব লাগে, নামা কিন্তু এই ৰূপজ্যোতিয়ে মাতে আকৌ, ৰূপজ্যোতিয় মাতে আকৌ, বসন্ত দাই আকৌ মাতিব লাগে বুলি নামাতে।
পানী চানী গৈছো কি চাগে হব লা। শব্দ শুনিছো।
বহুত ভাল লাগ ও', মই গুচকি থাকি বহুত ভাল পাওঁ মানে। তইতো জান ন মই পানী চানী কছ কি বেছি ভাল পাওঁ, মানে
মই যে আমৰ গোন্ধটো পাই মানে খাওঁ খাওঁ খাওঁ খাওঁ হে লাগে। আম খাওঁ খাওঁ হে লাগে তই যেনেকে খাওঁ।
সেই পেকেটিয়াই থকাটো নে?
নহয় খাবলৈ বৰ মন যায়, মই আ
এইটো আম কেনেকুৱা হব মই কওঁ নে? তোৰ মই ৰচোন লৈ যাম কাইলে তই বহুত ভাল পাবি কিন্তু বহুত পুকীয়া ওলাই। এইটো আম কেনেকুৱা গম পাইছ নাই। এই যে শিপা টো যে
মোৰ কাইলৈ যাবলৈ মন নযায়, কাইলৈ নাটক কৰালে হে যাম নহ'লে মোৰ বৰ অশান্তি পাওঁ অ কষ্ট হব।
কেলে নো? এই কুঁৱলীহত তেনেকে আহিবও পায় নাহিবও পায় মই নোৱাৰো পায়।
নহয় ৰহ চোন ছাৰে কেলে কি কৰাব বা নাটক কৰাব নাই।
কৰাব নেকি জানো কব নোৱাৰ পাই, তোৰ মানে আহিবলৈ মন নাই নো কিনো মানে?
এ সেইবোৰ এক্সাৰচাইজ দেখাই থাকিব থাকিলে কষ্ট হব নহয়।
অ কষ্ট হব সেইটোৱে। মই গ'ত তই তেতিয়া আকৌ ফোন কৰিবলৈ তই আহি নাপাবিহি তেনেকে মই মাত দিলে।
উম।
মানে মই গৈম অলপমান মই বুজি পাম ন। কিন্তু তেনেকে গলে তই যাবগে নোৱাৰ পতককে।
হেল্ল', এ থিয়ৰী ক্লাছ নকৰোংগে বোলো।
হাঁ, কি হ'ল? কি হ'ল পাহি? হেল্ল'
শুনিছ নে নাই? থিয়ৰি ক্লাছ নকৰোঙে বলো ক্লাছ এ লাষ্টত।
অ হব নালাগে।
ক্লাছকে কৰিম লাষ্টত।
হব।
যদি এতিয়া কৰে আৰু ক্লাছ
থিয়ৰি নকৰে কাইলৈ তই চাবি। নকৰে তই চাবি, কালি হাঁহি কি কি হল গম পাইছ না তই? এ মই মানে কি মই গান গাই থাকোতে চেমন্ত ছাই ভিডিঅ' কোৱা দেখিছিলো দেই। এ আছে আমাৰ যে হিষ্ট্ৰী ছাৰজন যে আমাৰ লগত ভাল অ কৈ সেইবিলাক হয় নহয় তাৰপাছত মই মানে সেইকাৰণে নাম্বাৰটো আছে কাৰণে মই সুধিলো মানে হেই অ যে ছাৰ অ সেই এইটো বুলি ক যে চা ফটো আৰু ভিডঅ' আপুনি কৈছিলে নেকি ত তেওঁৰ পৰা কৈছিল পিছত এই মই বোলে এনে আছোঁ মোৰ ইমান হাঁহি উঠছে বাৰু ইমানটো কিবা ধৰণৰেক আক মই এনেকা ভাবিছো দেই মোক কৈছে দেই শুনিছ নাই শুনিছা নে
শুনিছো অ
নহয় মই এনেই জুম কৰি চাইহে আছিলো তোমাক হেৰি মই ফোনৰ কেমেৰাত জুম কৰি চাইহে আছিলো মই ভিডিঅ' কৰা নাছিলো নহয় তেনেকে কৈছে মানে
আপা
ৰহ তেওঁ কৈছে মানে মই তোমাক ফোনৰ কেমেৰাত জুম কৰি চাইহে আছিলো মানে ফোনটো লৈ পেলাই এনেকে কৈছে মানে
উম
ত মই ভাবিছোঁ এই মানুহ কেকুৱা ধৰণৰ মানুহ কি কথা কৈছে এইটো এনেকুৱা ভিছো মানে কথাটো দেই তাপা তাৰপৰা মই কৈছো, নহয় ছাৰ আপুনি মই কৰা দেখিছিলো, মানে মোক কথাটো মই এটা বেলেগ-বেলেগ সুৰলে লৈ গৈছো মানে। মই কৈছোঁ আপুনি এনেকে ফোনটো লৈ কৰি থকা নিচ তুমি চবকে কৈছিলে, তাৰপৰা তেওঁ কৈছে, নাই নাই কৰা নাই তেনেকে, মই তোমাক এনে জুম, আকৌ দিছে তেওঁ মানে, যে ৰাতি সেইয়া কেইটা বজাত জানানে, এঘ এঘাৰটা বজাত দেই। মই ভাবিছো, এতিয়া মই এইবিলাক বেছিকে কথা পাতি থকাটোও ভাল কথা নহয়, ৰাত তি হ'ল ন, যিমান যি হ'লেও, তাৰপিছত তেওঁ, এ তাৰপৰা হেৰি এহ ন'ক, এতিয়া মোক কৈছে দেই, এহ্ ছোৱালজনীলে বেয়াহে লাগিছে, মই মানে ঢেৰ কৈছো আৰু কথা, আপুনি কৈছিলে বুলিহে ভাবিছিলো, মোক সঁচাকে ভালকে মই ভাবিছোঁ, তেওঁ মানে আইফোনত সৈ হেৰিহঁতক ভালকে ফটো মাৰি দিলে মানে, মই ভাবিছো মোক যদি কৰিছে তেনেকেইতো মাৰিছে ন, এনেকে ভাবিছো। তাৰপিছত মই কৈছোঁ হ'ব আৰু দিয়ক, এতিয়া উপ উপায়তো নাই, যদি নাই তাৰপিছত দিছ যে বেয়া, তুমি কোৱা হ'লে মই কৰিলোহেঁতেন নহয়, মই একদম পাহৰি থাকিলো অ', তেনেকে দিছে নহয়। তই অকমান দেৰিকে আৰু ভেদে ভেলেং-ভেদ, ভেদেলা ভেডেলাকে ফটো কেইখ দেই মানে, তেওঁ ভালকে মাৰিবলৈ চাই ছিলে মানে।
উম।
অকণ লৰি গ'ল, মানে ধৰ বস্তুটো জুমটো কৰাটো ঠিকেই আছিলে, কিন্তু ফাটি গ'ল মানে। তাৰপৰা হেৰি মো-মোক পাই ফটোখন দিছে নহয়, তাৰ মোৰ আৰু হাঁহি উঠিছে, মই ভাবিছো দেই যদি কৰিছিলে, কেলেইনো এইবিলাক কথা ক'ব লাগে, তাৰ পৰা মই কৈছোঁ আপুনি মানে কৰিছিলে, কৈছে নহ তোমাক এনেই কৈ হে চাইছোঁ, তাৰপা মোৰ ইমান হাঁহি উঠিছে সুধিব-শুনিবি দেই। মই বোলো থেংক ইউ দেই ছাৰ, এনেকে ক'লো থেংক ইউ দেই, তাৰপৰা তেওঁ কৈছে, তোমাৰ হেৰি আৰু মই নকৰিম নে, মই তেতিয়া ভাবিছো, কেতিয়া পৰানো ইমান ভাল তোমাৰ হেৰি আৰু নকৰিম নে। আমি দেখোন ধৰ এনে দেখিয়ে নহয় ৰচোন, আমি এনে দেখ খিলে ছাৰ আহিছে নে বহিছে, তেনেকেহে মাতো, মইতো আগতে মেছেজো দি পোৱা নাই, মোৰ মানে ফটো কেইখনৰ কাৰণেহে মই কালি দিলো মানে ৰাতি। কাৰণ, কালি-মই কালি ইমান দুখ লাগিছ তাৰ পৰা শুনিবি দেই, মই অৰ্পনাবাহঁতৰত যেতিয়া বাৰ্থডে খাই আছো দেই ইবাৰ ষ্টেটাছ দিবলৈ চাওঁ মান মোৰ এটা দি কথা এটা এনেকুৱা বিশেষ দিন বিলাক কত মানে মই দিবলৈ বিচাৰাওঁ তেতিয়াা তেতিয়া মানে ভাবি তাই ছোৱালজনী মানে অ পাতিছে গৈছে পাছে এনেকুৱাাগে ন কিছুমান ফ কথা কিছু থে ন তাৰাপা এতিয়াৰ পৰা টাইম টো উকলি উকলি গৈ আছে মানে হেৰি হৈ গৈছে এতিয়া দহটা বাজিলে তাৰা গৈ এঘাৰটা বাজ মইছো স মোৰ ঘৰলে কেতিয়া যাওঁ মোক গৈ কেতিয়া বি্বনাখনত মই এনেুৱা লাগি আছে মানে আৰু। তাৰপাক আহি পেলাই মিচাই দিছো তেওঁ মোক কৈছে দে তোমাৰ ভিডিঅ' অ কি তুমি গাইছা আৰু মই নকৰিম মই এনেকুৱা হাঁহিযোৰ ৰাতি নহয় বিচনাতে মই বোলো মনত কেতিয়া পানো ইমান ফ্ৰী হল মানুহটো বেলেগে নে কিিয়ে নে বুলি কলে সেইটো কথা মই নাজানো আৰু
মই মানকে খেলি -মেলি পাও আৰু কিন্তু ন নহয়ও বাৰু লাগো পাই।
হয় যদিও নহয় মানে কি জানানে হয়য়ে জানিবা কিন্তু আমাৰ লগত নহয় মানে তেনেকুৱা
সেইটোে। আৰু সেইটোয়ে আৰু আমি হেৰি যে এ আমি এই খোলাৰ কাৰণে এনেকে কছ কথাাবোৰ
মানে আমি তাৰপা হেৰি মানে সেইটোৱে হয়য়ে যেনিবা কিন্তু সেইটো সেই অলপ মানুহ মানে ভাগ থাকে ন এতিয়া সেই গোপন ছোৱালী এজনীৰ লগতহে তেনেকুৱা গোপন কিবা এটা চলে মানে গম পালি নাই। উ এতিয়া। মানুহ চ খোলা মানুহে যে লগত। হেৰিৰ লগত তেনেকা নহয় অ' তেনেকুৱা নহয় মানে আমি খোলা মনৰ যে পুৰা। তাৰপিছত হাঁহি হাঁহি ফটোগেইখন পালো যেনিবা ত মই ভাবিছোঁ দেই মই মানে মোক বৰ লাজ লাগে বাইদেও শুনিবি তই যে ভিডিঅ' কেইটা দিলি যে শুনিছ নাই এতিয়া মই সেইটো কেতিয়াও মই হু কেতিয়াও নুশুনো আক মানে ওপৰতে অকমান চালোৱা মানে ভিডিঅ'টো নোচোৱাকে চালো আও দেই
কুকিন ভিডিঅ কেইটা কোন কেইটা ভিডিঅ
ভিডিঅ' দিলি যে তই মই গোৱা যে গানটো যে ভিডিঅ' দিছিলি যে
অ অ মই একেবাৰে মই নুশুনো বা
মানে কেলে জান নাই কে কি লা কেলে জান নাই মই চাব নোৱাৰো মোৰ লাগিছে মই এনে কি গালো নে এনুকা
অ সেইটো পাই মই একেহে মই সেইকাৰণে মোকহে নালাগে মোক আজিলেকে দি থ'লে সেই পাপু মই নচালোঁ পায় ভিডিঅ'টো
ম মই পা তোমা যে খালো তোপা ললো উৎপাতকে দেই তা পা মই আৰু যেতিয়া ফাৰ্ষ্ট সেই লৰি লৈ যোৱা মুখনৰ যেগা ভংগিমাটো বেলেগ দেখিলো মই কে নচালো বহুত দুখ লাগিলে মই নচালোৱেই মানে আও মই জোৰে মই এনেকে গালো এ, এইবোৰ নোৱাৰি হয় ন চাব।
কিবা কিবি লাগে দেখোন।
অ', নোৱাৰি হয়। অ' হয় গ'ল টাইম অ' চাচোন।
কাট খাই যাব ৰ নিজেই।
অ', এতিয়া মানে মোৰ তোৰ লগত পাঁচটা হৈ গ'ল কল।
বাচতা হৈ গ'ল কিন্তু মোৰ, মোৰটো। পুৰা সোমাব নহয়।
কিমান সোমায়নো?
নাজানো।
হয়নি । তাৰপিছত হেৰিত না। আকৌ নেক্সট কৰিবি বা তই, তইয়ে কৰিবি তোৰ পৰাহে আছে।
উম।
তা পা হেৰি নহয়। হ'ব তই কাইলৈ আহিবিছোন বাৰু একো নহয়, নহয়। যিয়ে হওক বাকী বহুত চিন্তা লাগে নাটক খনৰ কথা ভাবিলে।
মই ফাষ্ট ফুড এৰিলো আৰু মোৰ ভৰি বিষত থাকিব নোৱাও।
মইতো ময়ো এৰিম বুলিয়ে ভাবো মাজে মাজে মনটো বহুত বেয়া লাগে আকৌ এৰিবলে মনটো যায় কাৰণ ফাষ্ট ফুডটোৱে মানে বহুত আমাৰ বহুত হেৰি কৰে এইবিলাক কিবা এতিয়া আমি অলৰেডি আমাৰটো হেই ৱৰ্কআউট হৈ আছে কাৰণে তই টাইমত হৈছ মানে গম পালি। এইটো কিন্তু।